অহ্।
অ, অ, শুনা পাইছো। অ আছো আছো। ছোঁ আপোনাৰ ভালনে?
অ মোৰো ভাল।
আহ, কি কৰি আছিলে?
এ মই ইয়া খাই বৈ মানে বাচন বৰ্তন এইবিলাক ধুই মেলি আজৰি হৈছিলো।
হয় হয় হয়।
তাৰপিছত আজৰি হৈ ভাবিলো ফোন এটাকে কৰো তোমালে।
অ, অ এ আছো দিয়ক, ভাল বেয়াৰ মাজত জতে।
অ অ।
হম।
এই বতৰৰ এইবাৰ হেৰি আমৰ আচাৰ চচাৰ বনাইছা নেকি?
এ আমৰ আচাৰ কি বনাবা হে, মোৰ অকমান হেৰি ঘৰৰ অকমান অসুবিধা হৈ আছিলে সেইকাৰণে মানে বনাব পৰা নাই। আপুনি বনাইছে নেকি?
অ মই এয়া, আনি পেলাই ধৰা ৰ'দাই আছো আৰু। গোটেই খিনি হোৱাগে নাই আৰু। দাই আছো।
এ আমাৰ এইফালে আপোনাৰ বতৰটো মাজে মাজে বেয়া বৰষুণো দিয়ে। সেইকাৰণে ভাবিছো, আপুনি শুকুৱাই আছে আমাৰ এইটো চাইডে আকৌ বৰষুণ।
অ দেখ, মোৰ আগবেলাটো ৰ'দ দিয়ে আকৌ পিছবেলালৈ এতিয়া পিছবেলা নাথাকে ৰাতিপুৱা সময়ত অকমান ৰ'দতটো আহে মানে মাজে মাজে। এ মোৰো তেনেকুৱা হয়। আচাৰ বনাবলে লব অ', সেই দুদিনমান দিয়াৰ পিছতে আকৌ বৰষুণ এতিয়া আজি ধৰা অলপ শুকালে বাৰু
হয়।
কাইলৈ অকণমান ৰ'দত দিলে আৰু তেল এইবিলাক দিব পৰা হ'ব তেল মছলা এইবিলাক। পেলাই বত ভ পৰা হ'ব আৰু খ কাইলে কাইলেতো অকণমান ৰ'দ পালেই হৈ যাব আজি সেই আধা বেলা পালে ধৰা দেৰটা বজালৈকে ৰ'দ। এ, দেৰটা বজাৰ পাছত। সেয়া বতৰৰত মানেয়া কলা কৰি ইয় বৰষুণ দিওঁ দিওঁকে আহিলে
হয়, হয়।
মানে কিন্তু দিব মে বৰষুণ তেনেকুৱা হয় পিছবেলা মানে তেনেকুৱা হয়। তাৰপা আমলখিও অলপ আদি কিনি আনিছিলো। এতিয়া মানে হেৰি ক' এই পৰামলখি যে
হয়, হয় পৰাম লক্ষী
অ', এইটো ভাবিছোঁ মই সিজাই পেলাওঁ মানে হেৰি নিমখ দি। অ', সিজাই পেলাই সেইটো ৰ'দত দিব ল' অকমান টুকি মানে আজি সি সিজাই পেলালে ৰাতিটো টুকি মানে টুকি থম নিয় হেৰি হৈ থাকিব চালনী দি থ'লে
হয়।
পানীটো গৈ থাকিব। চাম দাব বহুতে কৈছে নাই এইটো ভালকে যদি অলপ শুকুৱাই পেলাই লাগিলে এনেকে চালনতে অকমান হেৰিয়াত দিবলৈ কৈছে জুই ওপৰত অকনমান দি পেলাই এনে কছে যদি ৰ'দতো নাহে অকনমান দুই অকণমান গৰম কৰি পেলাই ভালকে গৰম তেল দি মছলা দিলেও হ'ব বুলি কৈছে। এগৰাকী বৰষুণ আহে হে নহয়। ভেঁকুৰ উঠি যায় যোৱাবাৰ অ'। যোৱাবাৰ আমলখি তেনেকে মোৰ তেনেকুৱা আমলখি অ আমলখি নহয় জলফাই আচাৰ
হয়।
এনেকে কৰিলো ৰ'দত মানে এদিন এটা ৰ'দ দিব পাৰিলো পিছদিনা ত' পৰা মানে বতৰ একেবাৰে ৰ'দেই নোলোৱা হ'ল নহয়। ৰ'দ নাই আৰু তিনি চাৰি দিন মান গোটেই খিনি ভেঁকুৰ উঠি গ'ল তাৰাপৰা এজী কৈছে তই এটা বোলে বুদ্ধি। কৰিব লাগিছিলে আকৌ এদিঅয় এ মানে নহয় এদি ৰদাত ৰ'দ দিলে একো নাই তাৰপিছত এদিন ভালকে অকমান গৰম কেৰাহীত দিলে অলপ অলপ গৰম কৰি দিব লাগিছিলে বোলে শুকান কে মানে এনে কেৰাহী এখন মানে এনেই পাত দি পেলাই উমহ অ তাতে বোলে অলপ অস কান মানে একোট তেল নিদিয়াকে শুকানকে পাতিলে বুলে অলপ অপ অলপ গৰম গৰম কৰি দিলেও হৈ য টেবলেট তেতিয়াও গৰম হৈ থাকে না তাৰপৰা অ তেতিয়া দিলেও হয় যা দে বোলে অলপ আকো ঠাণ্ডাক পৰি পিছত বোলে তেল ভৰাই দিলেও হৈ যায় বোলে তেনেকে কৰিলেও হয় বোলে অকমান ৰ'দত এনেকে এ একেবাৰে ভাপ পৰত অকণমান গৰম ভাৱটো এনেকে দিলেও হৈ যা
অ অ আপুনি ভাল বুদ্ধিটো দিলে দিয়ক মইও জনা নাছিলো
অ মানে তাই মোৰ লগৰজনীয়েহে কৈছে মই নিজে চোৱা নাই এইবাৰ চাম বুলি ভাবিছো
অ অ আপুনি কি কি কি কি আচাৰ বনাইনো সাধাৰণতে
সাধাৰণতে মই এই জলফাই এটা মিঠা আচাৰ যে আছে চেই সেইটো বনাব পাৰো সেইটো বা অ সেইটো মিঠাটো অ সেইটো আকৌ ৰ'দত শুকাব তেনেকে নেলাগে যে মেহেৰি খিনি এ মে এইটো কি বইল কৰিলো বইল কৰাৰ পাছত ধুনীয়াকে মিট থৈ দি পেলাই মায়ে মানে হেৰি কৰি পেলাব পাৰি মিঠৈত সিজাইব পেলাই দিটোক কৰে সেইটো মানে এ আই উদাই থাকিব নেলাগে ন সেইটো সোনকালে হয় অ মানে অ এইটো তালে হয় এ এম মানে এক খিনি বইল কৰি ল মানে কৰি ল'ব লাগে। বইল কৰ পিছত এই এই পানীতো যোৱা যোৱাৰ পিছতে ধুনীয়াকে মিত। মি থৈ দি পেলাই হেৰি কৰি পেলাব লাগে মিঠৈখিনি। মানে হেৰি কৰি ভাজিআহ। সানি মানে ভাজি পেলাব নহলোগে কেৰাহীত থানতে মিঠৈ খিনি গলাই লৈ তা দি দিব লাগে মানে গুটিটো আঁতৰাই আতৰাই আৰু গুটি থাকিলোও একো নাই এনেকে দি পেলাই ধুনীয়াকে
যিহে ভাল লাগে খাই
কেবালেকে চুপিছো বি অ' অ' বিৰাট ভাল লাগে গুটিটো মোৰ মইতো ব বগৰী আচাৰ হ'লেতো মানে গুটিটো পেলাই নিদিওৱেই। গিলি থৈ দিওঁ। খালি জলফাই জল জলফাইতো নোৱাৰি যে। ডাঙৰ গুটি কাৰণে ন অ ন সচাকে বগৰী আচাৰ এনেকুৱা মিঠা যেতিয়া গুৰ মানে মিঠৈ দি পেলাই বনাই কিমান ভাল লাগে।
হয় হয়।
পটককে বগৰীটো গুচিয়ে যায়।
অ এই মিঠা মিঠা আচাৰ জলফাই আম আৰু ব গৰী আৰু তেতেলী এইকেইটা বিৰাটে ভাল লাগে খাই। মিঠা আচাৰ ভিতৰত আৰু
এই গ আ গ হেৰি টো বনাওঁতে মানে ইমান ৰদ ৰ'দাই থাকিব নালাগে পটককে হৈ যায়।
হয়।
দিব নালাগে মানে মিঠা আচাৰ। বনালে মিঠৈ দি বনালে এই বা দাকত লাগে আৰু আমৰ এতিয়া মানে অকমান কেঁচা কেঁচা হৈ আছে।
অ এতিয়া কেঁচা অ কিন্তু হেৰি সেইটো ভাল লাগে আকৌ কেঁচা আমৰটো যে আঁ আপোনাৰ হেৰিটো বনাই যে এই যে কি কয় অম্বল।
অ অম্বল অ
সেইটো বৰ ভাল লাগে খাই
সেইটো অ সেই অম্বলটোও ভাল লাগে।
অ সেইটোও ভাল লাগে মানে চাটনি এ কি বুলি কয় চা কিছুমান চা চাটনিও এতিয়া যে কেঁচা আমৰ চাটনি সেইটোও ভাল লাগে কেঁচা আমৰ বস্তুতোৰ কথা
অ অমৰ বস্তু অ চাটনিটো ভাল লাগে আকৌ পদিনাও দি দিব লাগে ন আমানে আম দি পেলাই পদিনা চাটনি খায়ো ভাল লাগে বা ইনে আমটো খায়ো ভাল লাগে। এনেকে আমি পিহনাত পিহি পেলাই যে জলা চলা দি পেলাই খাওঁ সেই ভাতৰ লগত তেনেকে খাইও ভা পাওঁ
এ এদিন এদিন খাইছিলো দেই মই মোৰ কথা তোহে কৈছিলো বেলেগ এজনে বনাইছিলে আমটো বইল কৰি লৈছো। অ কেচা আমটো বইল। কৰি লৈ তাক পিটিকি নিমখ চিমখ দি ধনিয়া চনিয়া দি ইমান ধুনীয়াকে মানে জ্বলা মছলা দি পেলাই দিছে নহয়। ইমান ভাল লাগিল খাই হয় ভাত। ভাতৰ লগতে ইমান ভাল লাগিল খাই মই
দুটামান আম কিনি আনিব লাগিব অ মানে হে এতিয়া দুটামান আনি পেলাইহে হেৰি কৰি লো অই এই এই আচাৰ স কাৰণে আনি পেল তেতিয়াহলে তেনেকে মই খাম।
অ বইল কৰি ল'ব লাগে বইল মানে ধৰক এই যেনেকে আপুনি বেলেগ বইল প্ৰেচাৰ কুকাৰত দি দিলেও হ'ব মানে আপুনি গ সেইটো আম নিদিব পাৰে আধা আধা কৰিও তেনেকেই দি দিব পাৰে। সেয়াই আজি তেনেকুৱা আপোনাৰ যিটো আপোনাৰ আমৰ যিটো গুটিটো সেইটো অকন পেলাই ল'ব কাৰণ আমৰ গুটিটো অলপ এঠাই সেইটো থাকে। তাতো অহ এতিয়া চাহ সেইকাৰণে সেইটো আপুনি বইল কৰি পেলাই। তেনেকে যেনেকে আপোনাৰ আলু পিটিকা যেনেকে এনেকা ধৰ তেনেকে তেনেকুৱা নিচিনাকে আপুনি বনাই পেলাই খাই চাবচোন
অ ধনিয়া ধনিয়াও দি দিব লাগে ন
কেদি আপোনাৰ নি নিমখ জলকীয়া তেল এনেকে সানি ভাল লাগিব খাই
অ মই এতিয়া কাইলে অলপ এনেকে আনিম মানে দেখি আছো এতিয়া আকাৰ কিছুমান দেখো আম মানে ৰাতিপুৱা বাৰ যাওঁতে এ স্কুললে যোৱা সমত দেখোঁ যে তেতিয়া ল'বলৈ অকণমান দিগদাৰ হয় মানে বেগত ভৰাইল'লে স্কুলতো চবেই আম এটা আন খাওঁ তেনেকুৱা হৈ যায় ন
হয় হয়
তেনেকোৱা‌ হয় এক লাগে স্কুলতে খাওঁ বুলি আহে এটা কাটো খাওঁ এই আহোতে আকৌ মানে শেষেই হৈ যায় মানে অ ৰাতিপুৱাই সেইবিলাক বিকি দিয়ে যে কাইলে মই ইফালে অ কাইলৈ মই যোৱা কথা যে তেতিয়া কিনি পেলাই লৈ আহিম আনি পেলাই মই বনাই চাম
আহ আহ
খাব লাগিব তেনে তেনেকুৱা কৰি পেলাই
উম খাই চাবচোন কেনেকুৱা পাই মই নিজে বনোৱা নাই কিন্তু দেই মানে বেলেগ বেলেগে বনাইছিল খাওঁতে মানে আপোনাৰ টেঙাৰ যিটো মানে আম আম টেঙাটো ন এতিয়ো টেঙাৰ সময় মানে যিটো আ আমাৰ মানে ঘৰুৱা আমৰ কথাতটো কৈছো দেই বাহিৰৰ পৰা কিনা আমৰ কথাটো কোৱা নাই যিটো গছত লাগি থাকে অ সেই অ কেঁচা আমটো সেইটো মানে খাইছে মানে সোৱাদটোত টেঙা নিচিা কিন্তু খাওঁতে টেঙাটো নাপায় মানে সিমান টেঙা নাপায় মানে গোন্ধটো টেঙা টেঙাৰ নিচনা মুখ খাওঁ মুখ‌ খাওঁ লাগি থাকে স মানে গোন্ধটোতে চাট‌ চাটনি নিচিনা কিন্তু আপুনি যেতিয়া সেইটো বইল কৰি পেলাই নিমখ জলকীয়া এনেকে দি পেলাই সানি খাব মানে এয়া আলু পিঠি কণিচিনকে তেতিয়া খাওঁতে কিন্তু সেই টেঙা যিটো হেৰি লাগে সেই বস্তুটো মানে নাহে মানে
অ নাহে ন কাইলে মই কাইলে আনিমেই মই নেহেৰুবালি বজাৰৰ পৰা কাইলৈ আনিমেই
আনিছ আহ আনি চাবচোন তেতিয়া খাই চাব আপুনি কেনে কিন্তু মই মানে বেলেগে বনাই আছিলতটো মানে খাওঁতে ত মই মানে কি হয় আপোনাক যেতিয়া মানে বস্তুতটো জিভাত দিও তেতিয়া মানে গম পাও এইটো কি কৰিছে কেনেকে কৰিছে এটা মানে মোৰ মানে হেৰিত আহি য অ এইটো এনেকে এনেে ধাৰণটো কৰিব পাৰো মানে এনেকে এনেকে কৰিছে তাৰ পিছত সুধি লৈ বোলে বই অলপ বইল কৰি লৈছো বুলি এনেকে বুলি ক'লে
অ নহ ময়ো মইো সুধিলো ভাল লাগিলে এইটো কেনেকে বনাইছে নো এনেকে সুধো লাগিলে নিজে ন বনালেও এনে সুধি চাও আৰু মানে কেনেকেনো বনাইছে বৰ ভাল লাগিছে কিছুমান বৰ মানেোক ত বিৰাট ভাল লাগে যে পোৱাত লাগে একদম কিছুমান বস্তু সৰু সৰু বস্তু তে মানে অলপ বেলেগ ধৰণৰ বনালে তুমি তেহলে এ এতিয়া এইকেইদিন আাাৰ নাই বনোৱা ন
নাই নাই একদিন আচাৰ হেকা বনোৱা নাই এ বন ধৰক বস্তুবোৰ আহি আহিছে আৰু এতিয়া আম আমৰ ওলাইছে যেতিয়া আহিছে তেনেকে মানে সেই মাজতে আকৌ ঔটেঙা ওলাইছিল
অ ঔটেঙা আচাৰ বনাইছিলে নি
টেঙা আচাৰ মই বনাব নাজানাৰ কাৰণে মই বেলেগ এগৰাকীক সুধিছিলো কেনেকেনো বনাই তেওঁ মানে মোক দিহাো দিছিলে বোলে এনেকে এনেকে ক তিকে আৰু শুকুৱাই লব লাগিব চব একে আৰু একে হেৰিবোৰ একে আৰু আপুনি যেনেকে বেলেগ অ পদ্ধতিবোৰ একে আপুনি যেনেকে বেলেগ আচাৰ বনাই ঔটেঙাটো সেই একেই আৰু। অলপ বইল চইল কৰি। পেলাই কুৱাই মেলি হেৰি কৰিব লাগিব। তেনেকুৱা সমানেই আৰু। অ', আপোনাক অকমান সৰিয়হ। কৈ দিছিলে মানে তেখেতে। সৰিয়হ দিলে বগা সৰিয়হ। ত', কলা সৰিয়হটো দিলে অকমান টিটিকি হয়। আহে মানে। বগা সৰিয়হতটো দিলে মানে ইমান ন অ', বেছি নহয় দে অলপমান আৰু।
উম',
এনেকে দিব দিছিল সেইটোৱে বাকী খিনি সমানে। আপুনি পদ্ধতিবোৰ একেই আৰু।
অহ ',
মই সেই ঔটেঙা কথা মাইে দেখ মানে ভাল পাওঁ ন। টেঙাটো খাই আপুনি? পাই নে নাপাই অ ',
মইও ভাল পাওঁ ঔটেঙা মানে ধৰ মাছৰ লগত জোল বনাই যে ঔটেঙা সে টো এটা ভাল লাগে।। খাই, ঠিক আছে এতিয়া ৰাখিছো ন অ', আকৌ পাছত ফোন কৰি অ', - অ',। অহ ',